শুনিছে নে
অ শুনিছো ৰ'বা তুমি
হয় ময়ো শুনিছো কি কৰি আছা
এনে বাগৰি আছো ৰবা তুমি কি কৰিছা আছো ৰবা ভালে মানে এ অলপ গাতো বেয়া ৰবা
অ মাতটো দি লাগিছো
অ এই বতৰ সলনি হোৱা কাৰণে মানে অলপ জ্বৰ চৰ্দি হৈছে
তাকেই তুন ঠিকেই কৈ
বাৰু আজি কি মনত পৰিলে পিছে তোমাৰ
ভাবিলো মানে জীৱনটোৱে মনত কৰি আছিলো জীৱনটোচোন এনেকৈ গ'লেই বহুতখিনি সময় ভাবিলো এই এটা যে সোণালী যুগ আছিল আমাৰ কলেজ জীৱন সেই বিষয়ে মোক কথা পাতো নে কি কোৱা কলেজ জীৱনৰ বিষয়েও
ভালে মনত পৰিলে দেখোন ভাল বিষয় এটাই বাছি লৈছা মানে ক'বলৈ গ'লে কলেজ জীৱন হৈছে আমাৰ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ পৰ্যায় য'ত আমি মানে উচ্চ শিক্ষা লাভ কৰো বা নিজৰ ভৱিষ্যত গঢ়ি তুলিব পাৰো এইখিনি সময় যদি আমি ফাং ফুং কৰি কটাও তেনেহ'লে ধৰা অ আমাৰ ইমান লাভো নহ'ব দিয়াচোন
হয় ঠিকেই কৈছে মানে এইখিনিকে এইখিনি সময়কে মানে জীৱনৰ অহ সোণালী যুগ বুলি কোৱা হয় এইখিনি সময়তে ন স্বাধীনতাৰ দায়িত্ব দুটা থাকে অহ মানে এইখিনি সময়ত স্বাধীনতা থাকে কাৰণ মানে দেউতাক এ পিতৃ মাতৃ এইখিনি সময়ত বেছি ইমান আমাক এ মানে গুৰু ত্ব নিদি গুৰুত্ব দিয়ে দিয়াচোন তথাপিও আমাৰ স্কুলত যেনেকুৱা ইমান কঢ়া চকু দিছিল সেইখিনি নিদিয়ে আৰু লগতে দায়িত্বও আছে দিয়াচোন কাৰণ আমি জীৱনটো ভালদৰে গঢ়ি তুলিব লাগিব তাৰপিছত ভাল ফলাফল লাভ কৰিব লাগিব সেই হিচাপে দায়িত্বও আছে আৰু এইখিনি সময়তে ন শিকিবলৈ পাওঁ অ বা নতুন শিক্ষয়ক শিক্ষয়িত্ৰীৰ লগ পাওঁ মানে বিভিন্ন ধৰণৰ জ্ঞান বাঢ়ে ন আমাৰ
উম মানে এইখিনি সময়ত ধৰা তুমি লগ বান্ধৱীৰ লগত নিজৰ জীৱনটো উপভোগ কৰিব লাগিব হাঁহ ফুৰ্তি ধেমালি কৰিব লাগিব কিন্তু এই বুলি এনেকোৱা নহয় যে তুমি পঢ়া জীৱনতো একেবাৰে এৰিয়ে দিবা পঢ়া বিষয় খিনি তুমি নপঢ়িবায়ে খালি এ মানে ফূৰ্তি কৰি ঘূৰি ফুৰিবা এইখিনি সময়ত মানে আমি জ্ঞান লাভ কৰো মানে সঠিক সময় আৰু তুমি ধৰা জীৱনটো উপভোগ কৰা লগ বান্ধৱীৰ লগত জীৱনটো উপভোগ কৰাৰ সঠিক সময় সেইকাৰণে আমি দুয়োটা মানে দৈনন্দিন জীৱন আমি দুয়োটাই ক্ষমতা মানে দুটাই দুটাৰে ক্ষমতা মিলাই চলিব লাগে তেতিয়াহে ধৰা আমি ভৱিষ্যত জীৱনত দুজন মানে সফল হব পাৰিম কিন্তু যদি তুমি অকল ব লগ- বান্ধৱীৰ লগতে ঘুৰা ফুৰা কৰি থাকা বা উপভোগ কৰি থাকিবা তাৰ উপৰি এ তাৰে লগতে তুমি পঢ়াতো মানে নিজৰ পঢ়াটো একেবাৰে চলাই নোযোৱা তেনেহলে তোমাৰ যথেষ্টখিনি তুমি অ সন্মু কষ্টৰ সন্মুখীন হব লাগিব দিয়াচোন।
হয় হয় একেবাৰে ঠিকে কৈছে মানে আমি দুয়োটা বস্তু একদম ভালদৰে নিয়াৰিকৈ চলাই নিব লাগিব। এতিয়াহে মানে আমি জীৱনটো ভালদৰে গঢ় দিব পাৰিম। আৰু মানে এইখিনি সময়ত আমাৰ যথেষ্টখিনি জ্ঞানো হয় বা আমাৰ নতুন নতুন কথা শিকিবলৈ পাওঁ। যেনে নতুন নতুন প্ৰজেক্ট দিয়ে প্ৰেজেণ্টেছন দিয়ে মানে এইবোৰ আমি স্কুলত অ লাভ ফুত লাভ নকৰো বা আমি স্কুলত শিকিবলৈ নাপাওঁ। এই সকলোবোৰ মানে আমি অকল কলেজতহে লাভ কৰোঁ। যাৰ ফলত মানে আমাৰ যিবোৰ এই জ্ঞান খিনি আমাৰ জীৱনত বহু আহ ধৰণক কামত আহিব দিয়াচোন বা আমি পিছৰে জীৱনত যদি কিবা কৰিব খোজো এইখিনিয়ে আমাৰ যথে- য খিনি সুবিধা কৰি দিব কাৰণ আমি যদি এইখিনিয়ে গম নাপাওঁ কি বস্তু তেন্তে মানে আমি জীৱন আনকি শিকিবলৈ পাৰিম।
হয় তুমি ঠিক কথাই কৈছা। মানে ধৰা কলেজত আমি নতুন নতুন বিষয় শিকিবলৈ পাও আৰু মানে শিক্ষক শিক্ষয়িত্ৰীৰ পৰা আমি যথেষ্টখিনি জ্ঞান লাভ কৰো এইখিনি সময়তে আমি নিজৰ নিজৰ পন্দ অনুসৰি আমি বিষয় বা বাছি ল'ব পাৰো বা সেই বিষয়ত আমি বিশেষ বিশেষজ্ঞ তা লাভ কৰিব পাৰো লগতে মানে এ তুমি যেনে কৰা প্ৰেক্টিকেল, প্ৰজেক্ট দিয়ে প্ৰেজেণ্টেছন দিয়ে। তাৰ লগতে আমি প্ৰেক্টিকেল জ্ঞান লাভ কৰিব পাৰো আমি আৰু এইখিনিয়ে কলেজৰ জীৱনত খালি অ মানে কিতাপ পাঠ্যক্ৰমৰ কিতাপৰ পাঠ্যক্ৰমৰ বাহিৰেও বাহিৰেও আমি বাহিৰত জীৱনৰ যথেষ্টখিনি আমি মানে আহ জ্ঞান লাভ কৰো আৰু সেই জ্ঞান খিনি এনেকুৱা নহয় যে আহ খালি পঢ়াতে পঢ়াতে মানে কামত দিব এনেকুৱা নহয় ভৱিষ্যত জীৱনলৈকে জ্ঞান খিনি আমাৰ সদায় এই মানে এম জ্ঞান খিনি আমাৰ সদায়তে লগতে থাকিব বা তাৰ পৰা আমি এটা এটা শিক্ষা পাওঁ বা আমাৰ এটা এটা অভিজ্ঞ- কতা নতুন নতুন অভিজ্ঞতা সেইবিলাক ভৱিষ্যত জীৱনৰ আমাৰ যথেষ্ঠখিনি কামত আহিব দিয়াচোন। আৰু খালি আমি যদি অকল পঢ়াতে মনটো দি থাকো তেনেকুৱাতো নহব তেনেকুৱা হলে আমাৰ খালি মানসিক মানসিক চাপ ত মানে জনি চৈনি বৃদ্ধি পাব আমি এ পঢ়া শুনাৰ লগতে ঘুৰা ফুৰাও কৰিব লাগিব ঘুৰা ফুৰা কৰিলে তুমি নতুন নতুন ঠাইৰ অভি- জ্ঞতা হব নতুন নতুন ঠাইৰ মানুহৰ আহ উ স্বভাৱ চৰিত্ৰ বা তেওঁলোকৰ যিবিলাক সহজ সৰল ভাষাৰ তেওঁলোকৰ মানে সেইবিলাকৰ এটা এটা উপলব্ধি হব দিয়াচোন।
হয় হয় ঠিকেই কৈছা। আৰু লগতে যিবোৰ খেল ধেমালি হয় কলেজ জীৱনত মানে সেইবোৰো বহুতেই কাম আহে দিয়াচোন। তাৰ ক্ষেত্ৰত তোমাৰ নেতৃত্ব গুণ দৰিমণহা কানছ যেতিয়া কোনোবা এজন লোক নেতৃত্ব গুণ বৃদ্ধি হয় বা তেওঁ এজন নেতা হয় সেই খেল তোৰ তাৰ মানে তেওঁ যিটো নেতৃত্ব গুণ আছে বা গোটেই দ দলটো কেনেকৈ চলাই নিব লাগে। তেওঁৰ মানে সেই গুণটো বৃদ্ধি হব বা যিয যদি মানে সেই দলটোৱে আহ জিকে তেন্তে মানে সেই গোটেই শ্ৰখিনি তেওঁলোকে দিয়া যাব বা যদি হাৰেও সেই মানে পৰাজয়ও স্বীকাৰ কৰে। অ সেই অম দলটো তেন্তে মানে সেই অ নেতা নেতা জনৰ অলপ অলপ অ থাকিব হাত থাকিব সেই গোটেই পৰাজয় বা জয়টোৰ ওপৰত। আৰু লগতে দলিয় মনোভৱ থাকি যায় দলটোৰ মানুহখিনিৰ মাজত। যে সকলো মিলি পিনে একেলগে খেলিব লাগিব, যিক জিকিব লাগিব মানে আমাৰ যথেষ্ট খিনি আত্মবিশ্বাস বাঢ়ে বা বিভিন্ন ধৰণৰ আমাৰ গুণ বা আছ- ধৰণো ভাল হয় দিয়াচোন।
হয় তুমি ঠিক কথাই কৈছা মানে ধৰা অ মানে কলেজত যিমানখিন আমি প্ৰতিযোগিতা পাতে বা অনুষ্ঠান পাতে সেই সকলোতে আমি আগভাগ লোৱাতো মানে যথে- টখিনি গুৰুত্বপূৰ্ণ বুলি মই ভাবো। কাৰণ এইবিলাকত যদি আমি পিছ পৰি থাকো তেনেহলে তুমি আমি কলেজ যে জীনটো মানে উপভোগ কৰিবই নোৱাৰিম। কলেজত যিমান খিনি হয় সকলোতে আমি যদি আগভাগ ল'ম বা নিজৰ উৎসামতে এইবিলাকত যোগদান কৰিম তেতিয়া ধৰা আমাৰ যথেষ্ঠ অভিজ্ঞতা হয় আমি ধৰা এইবিলাকত মানে ধৰা কিছুমান খেল ধেমালি হয়, তাতে ধৰা আমি স্থান নাপালো কি হ'ল? আমাৰ নিজৰে এটা অভিজ্ঞতাটো হ'ল। বাপ ইয়ত তৰ্ক প্ৰতিযোগিতা হয় বা বৃদ্ধি যিবিলাক আৰু এনেকুৱা অনুষ্ঠান হৈ থাকে সেইবিলাকতো এনেকুৱা নহয় নহয় যে আমি অংশ লৈছো মানে আমি তাতে প্ৰথম স্থান, দ্বিতীয় স্থান বা তৃতীয় স্থান আমি পাবই লাগিব। এইবিলাক তুমি নাপালে এটা এটা অভিজ্ঞতাটো হ'ল বা তুমি মঞ্চতটো এবাৰ নিজকে প্ৰদৰ্শন কৰিব পাৰি ছা এনেকুৱা ধৰণৰ যথেষ্ট খিনি কথা আহি পৰে দিয়াচোন। কাৰণ অ আজি-কালি তুমি বিভিন্ন মানে ছাত্ৰ-ছাত্ৰীৰ ঘৰত দেখাই পাবা মাক-দেউতাকে তেওঁলোকক মানে খালি পঢ়াৰ ক্ষেত্ৰত জোৰ দি থাকে বা পঢ়াৰ ক্ষেত্ৰত প্ৰথম স্থান আনিবলৈ জোৰ দি থাকে। তাৰে ফ তাৰে ফলত তেওঁলোকৰ ল'ৰা ছোৱালীৰ মানে মাথাত আহ মানে মগজুত কিমান খিনি ধৰা আ মানসিক চ্ৰাপ চাপ পৰে এইবিলাক তেওঁলোকে মানে ধৰিব নোৱাৰে। তেওঁলোকে আমাৰ মা-দেউতাই ধৰা আমাক যেনেদৰে কয় যে যিমান খিনি তোমাৰ মাথাই দি তানে সেইবিলাক সেনেকেই পঢ়া। এইবিলাক মানে এনেকুৱা ধৰণৰ কথা ক'ব লাগে। কিন্তু কিছুমান মাক-দেউতাকৰ এ মানে এনেকুৱা নহয়। তেওঁলোকে খালি তই মানে ধৰ এনেকুৱা এনেকুৱাকে ক'ব তই যে তই পৰীক্ষাত প্ৰথম স্থান আনিবই লাগিব। এনেকুৱা ধৰণৰ যথেষ্ট তেওঁলোকক মানে মানসিক চাপ দিয়ে।
যাৰ যিটো মানে ছাত্ৰ-ছাত্ৰীৰ জীৱনত যথেষ্টখিনি বেয়া প্ৰভাৱ পেলাই আৰু দিয়াচোন। আৰু আহ ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব বিকাখ বিকাশ বিকাশত মানে এনে উম এইবিলাক খেল-ধেমালিয়ে হওক বা কলেজত যিবিলাক যিবিলাক অনুষ্ঠান পাতে এইবিলাকে যথেষ্টখিনিয়ে সহায় কৰে। মানে ইয়াৰ ফলত ধৰা নেতৃত্ব গুণ হয়। দলীয় সহযোগিতা আৰু যোগাযোগ দক্ষতা বৃদ্ধি পায়। তোমাৰ কি মতামত বাৰু?
হয়, হয় ঠিকেই কৈছা মানে আৰু লগতে আমাৰ এই ছাত্ৰ-ছাত্ৰীৰ জীৱনত আ স্বাধীনতাৰ লগতে দায়িত্বও থাকে দিয়াচোন কিছুমান মানে। অ পৰীক্ষাত ভাল ফলাফল লাভ কৰা অ বা জীৱনত কিবা ডাঙৰ মানুহ হোৱা বা মানে এইখিনি সময়ত জীৱনৰ মূল ভেটি বুলি ক ক'ব গলে আমি যদি এইখিনি সময়তে ভাল ফলাফল দেখুৱাব নোৱাৰো তেন্তে মানে আমি জীৱন একোৱে কৰিব নোৱাৰিম। আৰু যদি আমি এইখিনি সময়ত ভালদৰে গঢ় দিব পাৰিম তেন্তে মানে আমি জীৱনত যথেষ্টখিনি সুবিধা লাভ কৰিম। আৰু লগতে কিছু সমস্যাৰো সন্মুখীন হ'ব লাগে আমি এইখিনি সময়ত যেনে মানসিক চাপ পোৱা। অ বা আমি আ মানে সময় মিলাব নোৱাৰা বা কেতিয়াবা বেয়া সংগতিৰ প্ৰভাৱো পৰা দেখা যায় দিয়াচোন। কাৰণ মানে আমাৰ বিভিন্ন দূৰ দূৰণিৰ পৰা ছাত্ৰ-ছাত্ৰী আহে বা বিভিন্ন ধৰণৰ ছাত্ৰ-ছাত্ৰী আহে। আমি তেওঁলোক সকলোকে চিনি নাপাও বা প্ৰথমবাৰ লগ পাইছো আমি তেওঁলোকৰ লগত বন্ধুত্ব কৰিলো। কিন তেওঁলোক ভাল নে বেয়া নে কেনেকুৱা আমি সেইবোৰ গ'ম নাপাওঁ। অ মানে অ ফলত মানে কিছুমানৰ বেয়া সংগতিৰ প্ৰভাৱো দেখা যায় যে বা সৎ সংগতিৰ প্ৰভাৱো দেখা পোৱা যায়।
হয় তুমি ঠিক কথাই কৈছা। আৰু কলেজ জীৱনত ধৰা স্বাধীনতাৰ লগতে দায়িত্বও যথেষ্টখিনি থাকে দিয়াচোন। কাৰণ শিক্ষাৰ্থীয়ে নিজৰ সময় নিজে নিয়ন কৰিব লাগিব, নিয়মিত পঢ়া-শুনা কৰিব লাগিব আৰু নিজৰ লক্ষ্যত মনোযোগ মনোযোগ দিব লাগিব। এইখিনি সময়তে মানে আমি এজন ভাল মানুহ হিচাপে আ পৰিগণিত হ'ব পাৰো বা এইখিনি সময়তে আমি নিজৰ জীৱনৰ লক্ষ্যৰ কাৰণে নিজকে মানে প্ৰস্তুত কৰিব পাৰো। এইখিনি সময়তে যদি আমি খালি কলেজ জীৱনটো উপভোগ কৰি থাকো বা ত খেলা-ধূলাৰ মাজতে যদি কটাই থাকো তেনেহলে আ এইখিনি সময়ত আমাৰ যি পাঠ্যক্ৰমৰ যিখিনি কৰিব লগা থাকে সেই খিনি আমি অ মানে কৰিবই নোৱাৰিম দিয়াচোন। তথাপিও ধৰা আ অ এইখিনি সময়তে সেইকাৰণে আমি ধৰা নিজৰ যিটো লক্ষ্য সেইটোত আমি যথেষ্টখিনি ধ্যান দিব লাগে বা সেইটোৰ ওপৰত আমি যথেষ্টখিনি গৱেষণা কৰিব লাগে যে কেনেকৈ পঢ়ি পেলে পঢ়িলে আমি। লক্ষ্যত উপনিত হ'ম বা কেনেকুৱাই তেনেকুৱা ধৰণৰ কথা দিয়াচোন। আৰু কেতিয়াবা কলেজ যিবোৰ যথেষ্টখিনি সমস্যাও দেখা যায় যেনে ধৰা। সময় ব্যৱস্থাপনা নোহোৱা, পৰীক্ষাৰ চাপ হওক বা কেতিয়াবা ভুল সংগতিৰ প্ৰভাৱো দেখা যায়। ভুল সংগতি মানে ধৰা তুমি কলেজ জীৱনত এনেকুৱা এজন নহয় যে চব ধৰ প্ৰকৃত বন্ধুৱে থাকিব। যথেষ্টখিনি তোমাৰ বেয়া বন্ধু হৈ থাকিব যিবিলাকে তোমাক মানে বেয়া দিশত উচ্চতাই দিব বা তোমাক বেয়া কৰ্ম কৰিবলৈকে তোমাক তেওঁলোকে মাতি নিব যাৰ ফলত মানে তোমাৰ যথেষ্ট খিনি নিজৰ জীৱনটো তুমি যথেষ্টখিনি মানে তলত নামি আহিবা বা আহ মানে তুমি ভাবিবই নোৱাৰিবা বা তোমাৰ জীৱনতটো কৰ পৰা ক'ত যাই পৰিছে তাৰ কাৰণে মানে তুমি প্ৰকৃত বন্ধু চিনি পাব লাগিব যে কোনে কোনে কেনেকুৱা কেনেকুৱা কি ধৰণৰ মানে মনত আহ তেওঁলোকৰ চল চলি আছে আৰু তুমি অলপ আগতে যেনেদৰে। কলা যে বাহিৰৰ বাহিৰৰ পৰা মানুহ আহে ঠিক তেনেকুৱা কথা বাহিৰৰ পৰা মানুহ আহিলে তেওঁলোক। লোকৰ লগত আমি যেতিয়া অলপ মানে কথা কথা বতৰা পাতো তেতিয়া মানে ধৰা। তেওঁলোকৰ যিবিলাক সংস্কৃতি বা তেওঁলোকৰ কথা বতাৰ কথা, বতৰা কৰাৰ যিবিলাক মানে। আহ মনোভাৱ আৰু সেইবিলাক আমি ধ ধুনীয়াকৈ গম পাই যা গম পাই যাও ধৰা। আৰু আমি তেওঁলোকৰ লগ দুই এটা কথা পাতিলে তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে গম পাওঁ। বা তেওঁলোকৰ আ তেওঁলোকৰ। জাগা ঠাই খিনি কেনেকুৱা এইবিলাক কথা গম পোৱা যায় দিয়াচোন। তোমাৰ।
হয় হয় ঠিকেই কৰিছা আৰু লগতে এইবোৰত মানে শিক্ষকৰ যথেষ্টখিনি ভূমিকা আছে দিয়াচোন। শিক্ষকসকলে আমাক সকলো ধৰণৰ জ্ঞান দিয়ে বা। আমি যদি কিবা বুজি নাপাওঁ আমাক বুজাই দিয়া আৰু মানে আমি কলেজত যাই পিনে নতুন নতুন। লাভ কৰো কিছুমানক আমি কাৰণ আমি এইখিনি স্কুল শিকিবলে নাপাওঁ যেনেকৈ। প্ৰেজেণ্টেছন হওক প্ৰজেক্ট হওক এইবোৰৰ বিষয় মানে আমাক শিক্ষয়ক সকলে বুজাই দিয়ে। সেই মানে এইবোৰত মানে শিক্ষয়কৰ যথেষ্টখিনি গুৰুত্ব আছে।
হয় তুমি ঠিক কথাই কৈছা মানে। এইখিনি সময়তে আমি ধৰা শিকিব লাগিব, গঢ়ি উঠিব লাগিব আৰু নিজৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব লাগিব। এই সময় অভিজ্ঞতা সদায় মানে স্মৰণীয় হৈ থাকিব।
হয় ঠিকেই কৈছা। বাৰু দিয়া হ'লে আজিলৈ সামৰিছোঁ তোমাৰ লগত কথা পাতি মোৰ যথেষ্টখিনি ভালো লাগিল জ্ঞান লাভো হ'ল।
ঠিক আছে হ'লে আজিলে সামৰো।
দিয়া হ'লে ধন্যবাদ।